অ মই শুনিছো তো তুমি। অঁ, অঁ তুমি মই তুমি সকল লহে মই নাপাওঁ। এই পথাৰৰ ফালে গৈছে কিজানি মানে যজনী ল'ব ওলাইছো অলপ। মান ভাগৰ লাগিছে দপটো কাম কি কৰি
অ। অ আজি তো বহুতে কাম আছিললে চাগে?
হা। আজি আপ বা পছে এনে ভাগৰ লাগি গৈছে, অ হল হল। কতেহে। তেওঁ অলপমান তটোপনি কাপোৰ ধুলো মানে শৰাই দিলো তাৰপিছত। এ চু ঘৰ ব্ত ছিলো বাচন বল্তন বিলাকাক ধুব লাগে তাৰপিছত। ডাঙৰ কাৰণে কাক পঠিয়াব লাগে। আব এখনো ৰাব নালাগে সেনেকুৱাই আৰু চবখিনি ধুলো এতিয়া। গোটেইখিনি কাপোৰ পোৱা নাই। অলপ ৰেষ্ট লৈছো আৰু মানে আৰাম লৈছো আৰু অলপ।
উম, উম হয় দিয়া মই মানে। এটা মই মানে এটা পিঠা বনাই আছো ৰবা
ই্ছা ম নাইছা।
টেকেলি মুখত দিয়া পিঠা যে অ টেকেলি মুখত দিয়া পিঠা যে। এইটো বনাই আছো ৰবা। মানে বনালো আৰু বনোৱা হৈছে আৰু। আহ তই বনাব যানে আহ।
তুমি কেনেকে বনালা আ তৌ। অ অ চাহলগুৰি মই বনাব নাজানো বাৰু এইটো।
তোমাক মই পদ্ধতিটো কওঁ নেকি
পচন্দ কৰা অ অ পচন্দ পাৰো মই বনাব পাৰিম কালি
অ হয় হয় তুমি চাউলৰ গুৰি যে চাউলৰ গুৰি এনে যেনে মানে সাধাৰণ ভাৱে চাউল গুৰি ল'লেই হ'ল তুমি যি চাউল কৰিলে ভাত খোৱা চাউলৰগুৰিটো ল'লে হ'ব চাউলৰগুৰি দুই কাপ ল'বা নিমখ লবা অকনমান এচিমুতি নিমখ ল'বা, আৰু ৰুকা নাৰিকল ল'বা একাপ আৰু গুৰ বা চেনি তুমি ধৰা ভাল পোৱা আৰু গুৰ খালে গুৰ টো ল'বা চেনি খালে চেনি টো লবা আধা কাপ লবা এ গুৰ বা চেনি বেছি মিঠা অলপ ভাল নালাগে সেই ৰুচি অনুসৰি ল'বা আৰু এইটো আৰু অলপ পানী ল'বা লৈ তুমি কি কৰিবা প্ৰথমত তে চাউলৰ গুৰি খিনি চাউলৰ গুৰিত অলপ নিমখ দি অলপ অলপকৈ পানী মিহলি মানে ভিজা ভিজা গুৰিটো কৰি ল'বা মানে সানি ল'বা আৰু মিহলাই ল'বা বস্তুখিনি লৈ কিনে গুৰি খিনি হাতেৰে চেপিলে লাগিব লাগিব কিন্তু বেছি দাম বেছি পানীও হ'ব নালাগিব অ আমাৰ গোটাহিনী বস্তু মিহলাই ল'ব থব লাগিব তাৰমানে তুমি ইমান শুকানো নালাগে। লব লাগে বাৰু অলপ অলপকৈ পানী মহলাই হাতেৰে চেপিলে যাতে লগ লাগি থাকে বস্তুটো বুজি পাইছে? চাউলৰ আঠা আঠা টাইপৰ হয় যাতে মানে, আৰু ৰুকা নাৰিকলৰ সৈতে কি কৰিবা নাৰিক গুৰ আৰু চেনি মিহলাই এটা পুৰ বনাই লবা তাৰমানে তুমি তামানে ভাজি ল'ব পৰা সাৰ দি এটাত মানে গেছত এ নাৰিকল আৰু গুৰ খিনি, অলপমান ভাজি ল'বা নহ'লে
অ অ
চেনী ললে চেনী খিনি লব পাৰা আৰু কেটলিত পানী ভৰাই অলপ উতলাব দিবা পানীখিনি অ তাৰপিছত অ কেটলিত অকমান পানী খিনি উতলাব লাগিব কেটেলিৰ মুখত এখন মানে ধুনীয়া মানে পাতল কাপোৰ এখন বান্ধি ল'বা মানে ঢাকনিখনত কেটলি তোৰ ধাকি উম বান্ধি মানে এয়া বান্ধি লব হোৱা নাই বাৰু ল'বা এখন কাপোৰ কাপোৰৰ ওপৰত প্ৰথমে চাউলৰ গুৰি অলপ ছটিয়াই দি বা তাৰে ওপৰত যেতিয়া গুৰ আৰু যে নাৰিকলৰ ৰুকনি খিনি যে আছিলে সেই গুৰ খিনি দিবা। তাৰে ওপৰত আকৌ চাউলৰ গুৰিখিনি দি ঢাকি দিবা থাকি কাপোৰখন বান্ধি দিবা ঢাকনিখনত
অ
বুজি পাইছা ধাকি আৰু ঢাকনিখন দি প্ৰায় দহ পোন্ধৰ মিনিট ভাপত এনেকৈ সিজিব দিবা গেছ টো কমাই দিবা দহ পোন্ধৰ মিনিট মানে উম ঢাকনিখন মাৰি দিবা অ কেতিলিটোৰ ওপৰত ধাক কাপোৰখন মানে জোৰ কৰি মাৰি দিবা আৰু মানে কাপোৰখন বান্ধি ভিতৰত ভিতৰ খন ধাকি- থাকিব সেনেকৈ মাৰি দিবা সিজি গলে ধুনীয়া সাৱধানে নাম নমাবা হা গৰম থাকিব নহয়, সাৱধানে নামাই মানে গৰমে গৰমে উম সেনেকৈ এখন এখন বনাই যাবা আৰু দি যাবা আৰু পৰিয়ালৰ মানুহে বহুত সুখী হ'ব আৰু বহুত খাই ভাল পাব আৰু গৰম গৰম চাহৰ লগত খাই অ এই পিঠাটো মানে আমাৰ অসমৰ এটা পৰম্পৰাগত জলপান হয় গম পাইছা মানে ভোগালী বিহুৰ খেত বিহুত বনোৱা হয় ভোগালী বিহুৱে হওক বা ৰঙালী বিহুৱে হওক
অ নাই
অ নাই নাই চাউলৰ গুৰিৰে আমিতো অসমীয়া মানুহে চাউলৰ গুৰিৰেই পিঠা পনা খাওঁ বেছিভাগ
অ বেছি কষ্ট নাই দৰা বেছি বস্তু বানে বস্তু বাহানিও বেছি নালাগে কমতে হৈছে অলপমানতে হব বনাব পাৰি এইটো বনাম চাম ৰ'বা কাইলৈ বনাম ৰ'বা
বনাব পাৰি পাৰি তুমি মই বনালো আজি মানে মোৰ মানে স্বামীয়ে খাই বহুত ভাল পাই বনোৱা বস্তু বোৰ খাই ভাল পায় তেওঁ তাৰ মানে, মানে বাহিৰৰ বস্তু খোৱাতকৈ মানে বনোৱা বস্তুক বেছি মানে গুৰুত্ব
ভালে ভালে বাহিৰৰ বস্তু একো খাব নালাগে এই পামো পাম তেল মানে তেল,
কি কৰি ব্যৱহাৰ কৰা তেলেৰে মানে বনাই থাকে মানে তেলটো মানে সলনি নকৰে সেইকাৰণে টো মানুহৰ, বহুত বেমাৰ হৈছে হৃদৰোগ হৈছে এনেকুৱা তেল খাই আচিটো হয় হৃদৰোগৰো সম্ভাৱনা হয়
অ সেইটো কে হ'ব পাৰে উ সৰু ল'ৰা ছোৱালী বিলাকক চিপ চিপ চিপ যে দিয়ে এইবিলাকো বেয়াই
অ পেকেট বস্তু দিবই নালাগে পেকেটৰ ভিতৰত বস্তু বোৰ বেয়াই হয়
বেয়া চিপছৰ পেকেটবিলাকতো মানে বহুত পে তেলত বনায় এই তুমি চাবাচোন তেল মানে একদম কলা হৈ যায় তেলটো
অ আমিতো ঘৰতো ব্যৱহাৰ নকৰে মইতো এবাৰ ব্যৱহাৰ কৰা তেল আৰু ব্যৱহাৰ নক
নকৰে নকৰে পেলাই দিয়া যায় নহয় যে মই গোটেইখিনি শেষ কৰিয়ে দিওঁ আৰু কেৰা যিখি দ
অ অ কম কম কৈ মানে কম কম কৈ তেল ব্যৱহাৰ কৰিব লাগে যাতে কাপেৰে উঠি মানে যাই আৰু ঠিক যায় বাক তুমি এনে কি পিঠা বনাব জানা কোৱাচোন মোক অলপ অসমীয়া খাদ্য অসমীয়া পিঠা পনা ভোগালী বিহুত যে বনাই বনোৱা নে নাৰিকলৰ পিঠাটো সেইটো পিঠা মই বনাব নাজানো ৰ'বা মানে মানে মোৰ ভাল নহয় মানে পিঠাটো ভাঙি যায় মানে,
অ চাউলখিনি ধৰা এয়া বৰা বৰা চাউল বুলি কয় বৰা চাউল বৰা চাউল অ বৰা চাউলৰ পিঠাটো ভাল পিছে ভাল হয় মানে সেইটো পিঠাতে অকমান ধৰা তিনি ঘন্টা ভিজাব লাগে মানে তিনি ঘন্টা ভিজালা ভিজাই পেলাই তৰাই থৈ দিবা তৰাই পেলাই খুন্দিলে হ'ল আৰু ঢেঁকীত খুন্দা তুমি বাই এনে মেচিনত খুন্দা সেনেকে আৰু খুন্দি পেলাই তাৰপাছত এনেকে তাৱাত, তাৱাত অলপ দি পেলাই এনেকে লৰাই দি পেলাই নাৰিকল আৰু মিঠৈ সেইটো দি পেলাই পেছটু তেনেকে দি পেলাই মানে ধুনীয়াকে লৰাই ঘূৰাই ঘূৰাই দিলে পিঠা খাব ইমান ধুনীয়া লাগে ন,
হয় হয় মোৰ মানে কিহৰ পিঠাখন মানে নুঠে কেতিয়াবা ভাঙি যায় মানে চাউলটোৰ লগত কথা আছে ন
অ অ চাউটো চাউলটো বেয়া হলে আৰু সেনেকুৱা আকৌ চাউলটো যদি বেয়া হয় এটা কাম কৰিব পাৰা অলপ পানী সানি পেলাই আকৌ এবাৰ চালি দিবাচোন তেতিয়া বেয়া নহয় চাউলটো ন
মানে চাউলৰ কিছুমান চাউলত আঠাটো নাথাকে আঠাটো নাথাকিলে পিঠাটো ভাঙি যায় ন
অ কি কিছুমান পৰা আঠা বেছি থাকিলেও ভাঙে চিৰিব ভাঙি প তেতিয়া পাৰি অলপ সানিবা কৰবাত চাহ দি পেলাই বনাবা তেতিয়া আকৌ ভাল হয় কিহৰ কাৰণে এইটো মাহঁতে কৰে আৰু
উম হয় মানে হাতেৰে লাৰি থাকিব লাগিব মানে হয় অ চালিব লাগিব লাগ
চলিব লাগিব লাগিব পানী সানদি পেলাই চলিব লাগিব
অ বাকী তিল পিঠাটো বনোৱা নে তুমি তিলৰ তিল পিঠাটো
হা তিল পিঠাটো মই বৰ ভাল তিলপিঠা তিলপিঠাটো ভাল লাগে বনা বনা বনা সেইটো আকৌ মিঠৈৰে সান্দি পেলাই এনেকে এই নাৰ আৰু নাৰিকল পিঠাটো নাৰিকল নহয় নাৰিকল অ তিলটো তিলটো মানে ধৰা অলপ ধুই - ধুই পেলাই ৰ'দত দি ধুব লাগিব মানে চাফা কৰিব লাগিব আৰু বাকলি মানে -মানে -মানে বাকলি বেছি থাকে যে অলপ লেতেৰাও থাকিব পাৰে এইবিলাক ধোব লাগে ধুই পেলাই ৰ'দত দি পেলাই ধুনীয়াকে শুকোৱাৰ পিছত অলপ ভাজি শুকান -শুকান কেৰাহিত ভাজি ল'ব লাগিব ভাজি পেলাই ধুনীয়াকে ভাজিবা ভাজি পেলাই আকৌ ঢেঁকীত বা মেচিনত অলপমান খুন্দি দিলে ইমান ধুনীয়া গোন্ধ এটা ওলায়, অহ বহুত ভাল পাওঁ সেই গোন্ধটো আৰু মই।
মানে খুন্দিলে বেছি খুন্দিব নালাগে নেকি মানে মিহি
নহয় ন' অও ধৰা, এবাৰ ইমান মানে মেচিনটো এবাৰ ঘূৰাই দিলা সেইখিনিকে।
সেইখিনি কি আৰু কেৰাহিত মানে ভাজিব লাগে নেকি নে, কি কৰিব লাগে?
শুকান কেৰাহীত ভাজিব লাগে। শুকান কেৰাহীত অলপ ভাজি ল'লা লৈ পেলাই মানে অলপ ঠাণ্ডা হোৱা পিছত মেচিনত দিলা নহ'লে ঢেঁকী আছে যদি ঢেঁকীতে দিলা। ঢেঁকী আছে তোমালোকৰ?
ঢ়েঁকী নাই দিয়া ইয়াতে। মেচিনতেও কৰা যায় নেকি বাকী মেম গুৰি খিনি কেতিয়া মিহলাম? যাব লাগিব।
গুৰ খিনি নমা। মানে খুন্দা হোৱাৰ পিছত আৰু মানে গুড়া খিনি যেতিয়া খুন্দা হ'ল। তাৰ মানে ঢেঁকীৰ যেতিয়া খুন্দা হ'ল। এতিয়া আকৌ এটা বাচনত অলপ- অলপ কৰি গুৰি খানি -খানি আনিকে। এ' বনাই ৰাখিলে হল পিঠা মানে ভাল লাগে আৰু পিঠাটো খাই।
মই তিল পিঠাটো মানে বেছি মানে ভাল পাওঁ আৰু বেছি। বেছি ভাল লাগে মোৰ মানে গোন্ধটো ভাল লাগে মানে। সুগন্ধিটো ধুনীয়া হয় তিলৰ।
অহ - অহ চব ভাল হয়।
আৰু লাৰু বনোৱা তুমি?
লাৰু অহ।
এই মানে পকা লাাৰুটো পকা লাাৰুটো বনোৱা নে টান যে?
অহ -অহ- অহ বনায় মোৰ মায়ে বনাই বাৰু।
মই মোৰ নাৰিকল লাৰু বনাই থাকো নাৰিকৰ লাৰুটো পাওঁ তিলৰ সহজে হয় কিন্তু এইটো লাৰুটো মই নাজানো মানে পকা লাৰু পদ্ধতিটো
অহ, পকা মানে ৰঙা লাৰুটো আৰু।
অহ মানে
টানতো টান যো অহ সেইটো গুড়াটো ভাজ ভাজি লব লাগিব চাউলৰ গুৰিটো ভাজি ভাজি লব লাগিব।
কোনটো চাউলৰ গুৰি ল'ব লাগিব?
যিকোনো তুমি যি চাউল লোৱা মানে বৰ্ণি সেইটোত চাল মানে কি বৰা চাওলটো নহয় বাকী মানে আইজুং চাউলো পায় বা এনেকে কিবা- কিবি ঘৰচীয়া চাউলো পায় থাকে ন'।
মানে পৰিমল চাউল নেকি সেই টো আছে এইটো মানে ধৰা খুন্দি ল'লা খুন্দি পেলাই অলপ মানে ভাজি পেলাই এ' ৰঙা কৰি ভাজিব লাগিব অলপ চাউলটো গুড়াটো সেই ভাজি পেলাই তাৰ পৰা এ 'মিঠৈ দি পেলাই জালুক -চালুক দি পেলাই সানি পেলা
কিছুমানে তো আখৈ বা মুৰি দিয়ে ন'?
এ'অ সেয়া দেওবাৰে ভাল পোৱা যদি দিব পাৰা তুমি। কিছুমানে আকৌ ভাল নাপাই নিদিয়ে, মই জালুক দিও
কৈ দিয়ে খাই বহুত ভাল লাগে আহ্ কিন্তু আ মই বনাব নাজা জানো মানে অলপ মানে জালুকৰ গুৰিও দিয়ে ন জ্বলা জ্বলা লাগে। জলল কিছুমানে তো জলকীয়াও দিয়ে বুলি শুনিছো মই
য়নো ফিও দিয়াছ
আৰু ৰঙা জলকীয়াতটো দিয়ে, ৰঙা শুকান জলকীয়াতটো গুৰিটো দিয়ে।
অ সেনেকেই ভাল লাগিয়েই থাকে আমাৰ মানুহৰ খাদ্য আমাৰ অসমীয়া খাদ্য বহুত আছে দিয়া এনেকে
হু হু হুম, ত তাকেইতটো আছে আছে কিন্তু বিহুৰ সমত মানে ভাল লাগে আৰু মানে বিহুৰ সময়ত বনাই খোৱাই মানে সুকীয়া এইটো আৰু মানে
অ অ, এইবিলাক এইবিলাকে খাব লাগে বাহিৰৰ বস্তু কিনি খোৱাত কৰি। এইবিলাক খাইলে তু বেছি অলপমান আমেজ পাবা।
উম উ উ, ঠিকেই কৈছা বাৰু উম, এইবাৰ বাৰু ভোগালী বিহুত বনালা তুমি
ভোগালী বিহুত এইবাৰ অ বনালো পিঠা বনালো এই যে
বাকীটো এইবাৰতো ৰঙালী বিহুত আকৌ গ'ল ৰঙালী বিহুতো গ'ল বেছি দিন হোৱা নাই যাব।
এই ৰঙালী বিহুতো বনোৱা গৈছে পিঠা। অ অ, সেনেক ঢেৰ বনোৱা গ'ল মানে পিঠা কিন্তু বনোৱা আজিকালি আৰু এইফালে গম লাড়ুটো বনাও।
অ, গমৰ লাড়ুটো গমৰ লাড়ুটো কিন্তু কৰিব নোৱাৰো।
গমৰ লাড়ুটো চুজিৰে বনাও। চুজ চুজি যে চুজি যে ভাজি ভাজিব লাগিব অলপ জলজ মানে এক সৰশৰীয়া মানে হ'ব লাগিব জলজীয়া বুলি কয় এইটো হব লাগিব হোৱাৰ পিছত আকৌ এ চেনিটো গলাই লব লাগিব চেন চেনি গলাই কিনে ইলা, তাৰপিছত পিছে বাদাম দিব পাৰা আৰু জালুক-চালুক দিয়ে অহ সেইবিলাক দি পেলাই অহ্ আ মিঠৈ